হেল্ল'।
অ কি খবৰ?
এই খবৰ আছে আৰু। তোমাৰ মানে কি কবা অলপ চলপ ঠিকে চলি আছে খবৰ। বাকি ঘৰতে পোহা জন্তু বিলাকক অলপ চাই আছিলো, তোমাৰ?
অ, তুমি অলপ কথা কৈ থাকাচোন মই আহি আছো। কি কি পেট ভাল পোৱা এনে?
মই এনে জীৱ-জন্তুৰ কথা ক'ব গলে তোমাৰ এই আছে বহুত কেইটা।
অ, হয় হয়।
ঠিক আছে তাকে আৰু। ঠিক আছে কথা পাতি লোৱা তুমি বাকী জীৱ-জন্তুৰ কথা যদি ক'ব যাও জীৱ-জন্তু কথা তোমাৰ আছে এইফালে এ সেই কি কয় তোক মোৰ ঘৰত তোমাৰ এই আ গৰু আছে তোমাৰ দুজন মান দুটা দুটা গৰু আছে। তাৰপাছত এইফালে তোমাৰ ছাগলী আছে তিনিটা আৰু লগতে মুৰ্গীও আছে তোমাৰ চাৰিটা মান। তে এইবোৰে জীৱ-জন্তু কিছুমান আৰু ইফালে আমাৰ মানে মাৰ ভাল লাগে ত সেইকাৰণে তোমাৰ কুকুৰ এটা পুহি আছো। মেকুৰী আনিম বুলি ভাবিছো আৰু গম পাইছা? তাকেই আৰু।
মেকুৰী কুৰীটো ৰাখাটো হে তোমাৰ নিগনি চিগনি তাৰ মানে পইতা চৰা নিগনি বা কম হৈ যায় বোলে তোমাৰ ঘৰত।
কি কোৱা তুমি হয় নেকি? অ, আচ্ছা আচ্ছা। তাকে আৰু বেলেগ তাকে আমাৰ গৰুৱেটো ধুনীয়াকে গাখীৰ চাখীৰ দিয়ে। গৰুতো পুহি আছো আমি গৰুতোক বহুত খুৱাব লাগে গম পাইছ নাই বহুত এইফালে লৈ যাব লাগে ঘূৰাব লাগে। ঘাঁৱত এৰিব লাগে সিহঁতৰ চোৱা চিতা কৰাটো বহুত কঠিন।
গৰুক গৰুক পুহি আছা গাখীৰ দিয়ে কে নাই। গাই গৰু না মতা গৰু?
নাই মতা গৰু মতা গৰু।
মতা গৰু হাল বাব কাৰণে নহ তুমি বেদি
কাৰণে হয় মানে এটা মত এটা আছে এটা তোমাৰ সেই মাইকী গৰু মাইকী গৰু আছে আমাৰ।
কিন্তু এই এইলাক আচৰিত দিয় এইগিলা ঘৰ মানুহে কিমান ধৰণৰ ঘৰ হৈছে, যোনটো সেয়া সেয়া পোহে তোমাৰ।
উম বহুত পোহে বহুত।
মই তোমাৰ চাইছিলো সেদিনা তোমাৰ কিছুমানে কাছ পোহে।
কাচ পোহে নিশ্চয়। এ, কাছত কি পুহি কেনে কি ভাল লাগে ন সিহঁতৰ সিহঁতে পানী এৰি দিয়ে ধুনীয়াকে ঘৰত ৰাখে। ঘৰত কেইয়াবা পুখুৰী চাই বনালে সৰু ছাই।
অ, আমাৰ কিছুমানে টেংকি এটা মনাই টেংকিটোৰ ভিতৰত ৰাখে অকল।
অ, হয়, হয়, হয় নাই ঠিকে আছে। টেংকিৰ ভিতৰত মানে টেকিৰ ভিততে কেনেকে মানে বস্তু মাই লয় ন তাকে ভাবো।
টেংকিটোৰ মানে আহ।
সিহঁতে কি কি বা খোৱা বস্তু দিয়ে খোৱা বস্তু সিহঁতে চাগে বহুত দিয়ে এইবিলাক খোৱা লোৱাৰ কাৰণে।
সেইটো তোমাৰ ইহঁতৰ পায়ে কিবা কিবি মাছ চাছ দিয়ে কিবা দিয়। সৰু সৰু দিব কীট পতংগ দিয়ে চাগিব গম নাপাওঁ।
কিছুমানে। পেকেটত পেকেটত কিছুমান খাদ্য পোৱা যায়। পেকেটত খাদ্যবিলাক সিহঁতে লৈ কেনে। সেই বিলাক দানা নিচিনা তোমাৰ সৰু সৰু দানা নিচিনা এনেকে খিচিতি দিয়ে। সিহঁতে খাই কেনে কাছবোৰ যেতিয়া ভাল লাগে সিহঁতৰ মানে এনেকোৱা যেনেকা মাছ যিবোৰ খ খাবৰ কাৰণে দিয়ে। সেইবোৰে দিয়ে গম পাইছা। মই দেখিছিলো আৰু বাকী তো মই কাজিৰঙাৰ কথা যদি ক'ব মানে কাজিৰঙা কৈছো সেই তো চিৰিয়াখান চিৰিয়াখানা গলে যে কিমান যে পোহনীয়া জন্তু কিছুমান দেখা পাওঁ যিটো আমিানুহৰ ঘৰত এনে দো নাপামে।
সেইটো সেইবোৰ সেইবোৰ এইবোৰ তোমাৰ কিছুমানে ভালো ভালুক পোহে বা বাঘ পোহে।
ভালুক ভাই ভালুকৰ আৰু বাঘৰ কাৰণে কি ক'বা সেইটো তোমাৰ চৌদি আৰবত বাহিৰৰ দেশত। পঢ়ি আছে মানুহে লগত লৈ ঘূৰি আছে হয় নে। মেকুৰ ডাঙৰ মেকুৰী ডাঙৰ মেকুৰী বুলি যে কয় ন' ডাঙৰ মেকুৰীটো পোহে।
সিহঁতৰ কাৰণে মানে সেইটো তোমাৰ ধনী হোৱাৰ চিন এটা।
উ'ম। আৰু এনে পোহনীয়া যদি জন্তুৰ কথা কব ক'ব পোহনীয়া জন্তুৰ পিছত সকলোতকে বেছিতো মানুহে। কুকুৰটোৱে পোহে নেকি।
কুকুৰ আৰু মেকুৰী তোমাৰ সেইটো মানে তোমাৰ প্ৰতিযোগিতা চলি থাকে। কোন বেছি কোনে কোনে কিছুমান লাগে। তোমাৰ কুকুৰৰ ফালে কিছুমান মেকুৰি।
তোমাৰ কোনটো বেছি ভাল লাগে কোৱাচোন।
মোক মানে মেকুৰি বেছি ভাল লাগে শান্ত শষ্টি মহা দুষ্ট।
এই টোপনি মাৰি থাকে গলু মলু চা মেকুৰী মেকুৰী মটকা চা মেকুৰী সেইকাৰণে নেকি।
ডিষ্টাৰ্ব নিদিয়ে ন তোমাক বেছি নিজৰ জীৱনত মিল নুঠি থাকে সাৰ বাদ দিলে হ'ল আৰু।
ত মইতো এনেকে শুনিছো মেকুৰীবোৰে বোলে বেছি চুৰি কৰি কিনে খাই নেকি খাদ্য বস্তুবিলাক ঘৰৰ পৰা। তোমাৰ কিবা থাকিলে চুৰি তুৰি কৰি কিনে খাই লব ছিঙি কেনে খাই লব সেনেকুৱা ধৰণৰ।
ম মেকুৰীবোৰ তোমাৰ অলপ এ মান সে দৰে আৰু চোৰত। মানুহৰ দৰে অলপ সেয়া অ' তাকে কুকুৰ কিনি। তোমাৰ কেনেকুৱা যে তুমি ইয়াক খাব দিলে খাব না খাব দিলে কম হৈ যাব মানে শুকাই থাকিব আৰু।
তাকে কুকুৰে মানে বেলেগৰো ভাবে মালিকৰটো ভাবে যে মালিকে কি খাই আছে। সি যিটো খাব সেইটো মই খাম গম পাইছো ন কিন্তু বেছি তোম কব গ'লে বেছি। তোমাৰ ভাল ফাদাৰ বুলি যে কয়। সেইটোতো কুকুৰেই পোৱা যায়। কুকুৰকে বহুত মানে আৰু মৰম লগা কিন্তু দুটাই হয় দেই। মেকুৰী মানে সৰু সৰু পোৱালী মেকুৰীবিলাক ইমান মৰম লাগে সৰু সৰু বাচ্ছা যেতিয়া। মিয়ও মিয়ও কৰি থাকে ইমান সৰু হাততে আহি যায় কুকুৰ পোৱালী বিলাকো ইমান সৰু সৰু থাকে। কি ধুনীয়াকে যেতিয়া খোজকাঢ়ি যেতিয়াৌৰি যেতিয়া ইমান সৰু সৰু পোৱালি ভাল লাগে চাগেনে।
মানে তোমাৰ কুকুৰৰ কুকুৰৰ পোৱালিৰ কথা কৈ লোৱাছে তোমাৰ। আহ মেকুৰীৰোৱা মেকুৰীত তোমাক আহ কি আ হৈছে খাদ্য কম দিব লাগে সিহঁতক। কুকুৰৰ কিছুমান প্ৰজাতি আছে সেবোৰে বহুত খায় আৰু বহুত তোমাৰ মানে ঔষধ চৌষধ্ তোমাৰ বেজি চেজি সেইবোৰ দি থাকিব মানে প্ৰায় ভাগ দি থাকিব লাগে।
অ', এই সাজ্কি আছে বুলদগ আছে। বুলদগক তো বহুত খাব লাগে সিহঁতৰ পুৰা মাংস খায়।
উম তোমাৰ জন্ম চেফাৰ আছে সেইবোৰক ট্ৰেইনিং দিব লাগে তোমাৰ। পক্ষিনখন দিব লাগে যাতে কাৰণ সেইবোৰ তুমি য'ত ত'ত লৈ যাব নোৱাৰা সেইবোৰো কাৰণ সেইবোৰ অলপ আক্ৰমক আক্ৰামিক। সেইয়া হয়।
আক্ৰমক নিচিনা মানুহক ফটকে যদি কামৰি দিয়ে বাহিৰি কিয় সদায় ন মানুহে নিজৰ ঘৰত পোহা জন্তুবোৰক বেজি দি ৰাখিব লাগে। যাতে কেতিয়াবা ভৱিষ্যত কিবা যদি অসুবিধা হয় বা কাৰোবাক যদি কামুৰি দিয়ে তেতিয়া সিহঁত যতে অসুবিধা নহওক মানে একো বেজি বেছিকৈ ল'ব নোৱ একো ইনফেকশচন নহওক বেমাৰ নহওক গম পাইছা।
কুকুৰ বা যোন তোমাৰ ৰেবিচটো যায় সেইটো তোমাৰ ইন কিউৰিবুল মানে তোমাৰ বেমাৰো কেতিয়াও ঠিক কৰিব নোৱাৰি কেলে তোমাৰ কোনো বাচি লোৱা নাই এইৰ পৰা যদি কাৰোবাৰ হৈ যায় এইয়া বহুত বিষাক্ত বেমাৰ এইটো।
অ', তাকেই আৰু। মই তোমাক সুধিব বিচছিলো মানে এনে পোহনীয়া জন্তু ভিতৰত মানুহে আৰু কি কি জন্তু পোহে? তাৰ বিষয়ে কি কি জানা অ, চৰাই আছে আৰু কি কি আছে কোৱাচো
চৰাই হেমষ্টাৰ তোমাৰ হেমষ্টাৰ।
অ', হেমষ্টাৰ এ হৰো নিগনি নিচিনা ন নহয় জানো অলপমান। মৰম ল দে মই দেখা নাই মই দেখা নাই দেই। মই মোবাইলত দেখিছো ভিডিঅ'ত দেখিছো।
হম।
নিজাকে দেখা নাই আৰু আৰু কি কি আছিলে মানুহেতো বহুত মানুহে হাতী পোহে ঘৰত।
এ হাতীটো হাতী, তোমাৰ এইটো এনে প্ৰায় ভাগে তে এই মানে জংঘল অঞ্চলৰ কিছু
আগ আগৰ দিনত মানুহে হাতী পুহিছিল কিন্তু দেই।
এতিয়াও পুহে তোমাৰ এ এ তোমাৰ জং মানে জংঘল এৰিয়াবোৰ তুমি দোহা ৰাস্তাটো ম দোহা বোৱা নে যে আহে আহে যে।
অ', আহে আহে। তেতিয়া সিহঁতেটো তাতে পুহি আছে কৰবাত ফাৰ্মৰ ডাঙৰ ডাঙৰ যত মানে হাতী ৰখা জাগা আছে। তাতে পুহী আছে সিহঁতে।
আৰু তোমাৰ সবচে সাপ পোহে কিছুমানে। মানুহৰ কিছুমান মানে ৰিপৰ্ট মা ৰিপৰ্ট মাতি আনা মানুহ দে বহুত
তাকেইেতো। ঠিকে কৈছে বহুতে আৰু সাঁপ পোহাতো বহুত কমে ঘৰিয়ালও পুহি আছে মানুহে। ঘৰিয়াল পোহে ঘৰিয়াল কোনে পোহে কোৱাচোন তুমি?
এইবোৰ থাকেই কিছুমান অলপ মানসিকভাৱে বিষাস
নাই নাই সেইটো মানে তেওঁলোকৰ মানে তাত তোমাৰ চখ আছে তেওঁলোকে এটা কিবা লাইচেন্ঞ্চ বনাই চাগে যে এইটো জোনটো মই পুহিম। ইয়াক মই একো বেয়া নকৰি ইয়াক বেয়া কাম কাৰণে ব্যৱহাৰ নকৰি ইয়াক মই ভাল কামৰ কাৰণে ৰাখিম নহয় জানো। মানে এনেকুৱা জন্তু তোমাক ঘৰত ৰাখিবলৈ কেনেকে দিব।
তোমাৰ এখন আহ ঘৰিয়ালৰ তোমাৰ সেয়া নাই ন তোমাৰ সিহঁতে তোমাৰ সাধাৰণ খৰিয় আছেৰি ঘৰ সি হেঁ পানী নহয় কাৰণ তোমাৰ সেইবোৰ এটা আ সিহতৰ তোমাৰ আহ মনোজোগতো বহুত সৰু সিহঁতৰ সকলে জানিব খাই শুব আৰু স্বীকাৰ কৰিব এই তিনটা বস্তু জানে ইহঁতে অকল মগযুৱে।
ঠিকে কৈচা ঠিকে কৈচা সিহঁতে এই কেইটা বস্তুৱে জানে সিহঁতে ইয়াতকে বেছি ইহতে নাজানে। কেনেকে কৰিবা তাতে?
আহ এ তোমাৰ পিছে ঘোঁৰা ঘোঁৰাটো বহুতেই পোহে তোমাৰ।
ঘোঁৰাতে আৰু ঘোঁৰাটো থিয় হৈ হৈ ই আহ্ থিয় হৈ হৈ কিনে টোপনি মানে ঘোঁৰাই। ইমান ইমান ধুনীয়াকে দৌৰে ঘোঁৰা ৰেচ যেতিয়া হয় ৰেচত মানুহে পোহে কিয়? ঘোঁৰাৰ ৰেচত যেতিয়া দৌৰাব ঘোঁৰাটো তেতিয়া সিহঁতে জিকিব পাৰিব ইহ সিহঁতে তেতিয়া কিবা পইচা পাব সেইবিলাকো চাগে সিহঁতে চাই ন নহলে আৰু কিয় পোহে ঘোঁৰাটো।
কিছুমানে এনে আৰ চখত পোহে তোমাৰ।
আগৰ দিনত ৰজাসকলে বহুত ঘোঁৰা ৰাখিছিলে তেতিয়াতো মানে বেলেগে কথা আছিলে। ৰজাসকলৰ কাহিনীৰ কথা যদি ক'ব যোৱা তেতিয়া সকলোৰে মানে ৰজা সমূহ সকল লগত ই আ আ এটা সকলো সৈন্যৰ লগত ঘোঁৰা আছিলে।
এই তোমাৰ ঘোঁৰাকে যাতায়তৰ হিচাপে ব্যৱহাৰ কৰিছিল ন তেতিয়া গাড়ী আহাৰ আগত বা
অ হয় হয়, যান-বাহনৰ কাৰণে যাতায়াতৰ কাৰণে ব্যৱহাৰ কৰিছিল।
এই যেনেকে টো কুকুৰকো তোমাৰ আমাৰ স সেয়া নিজৰ সেৱাৰ কাৰণে ব্যৱহাৰ কৰিছিল। কি কয় কি কয় ৰাতি যাতে চোৰ-বোৰ নাহে বা তোমাৰ বেলেগ মানুহ আহি কেনে তোমাক
অ' নিজৰ এই ৰক্ষাৰ কাৰণতে কুকুৰক ব্যৱহাৰ কৰিছিলে আৰু কুকুৰ নিজৰ হেৰি পহৰা দিবৰ কাৰণে যাতে কোনো চুৰ-চাৰ কৰি বা ডকাইতি কৰিবৰ কাৰণে কোনো যাতে নাহে। এই চুৰি ডকাতি যেন নহওক সেইবোৰৰ কাৰণে কুকুৰক ৰাখিছিলে পুহিছিলে খোৱা-লোৱা দিছিলে মানুহে কু ঘৰে ঘৰে ন আৰু জানানে বৰফৰ বৰফৰ দেশ তাত যে বৰফৰ দেশত তোমাৰ কুুকুৰৰ গাড়ী কুকুৰে গাড়ী টানে যে মানুহে বহিকিনে,
হঁয় চাৰি-পাঁচটা কুকুৰ একেলগে ভাহিচিটো তোমাৰ,
তাকেই তাকেইেটো বহুত ধৰণৰ বস্তু আছে।
এ কিছুমানে কিছুমানে শহা শহাপহু পোহে তোমাৰ।
শহাপহু ঠিকে কৈছা শহাপহু চিৰিক। শহাপহুৰ কথা পাহৰিয়ে গৈছিলো মই।
এনে এনেই বহুত জীৱ-জন্তু আছে তোমাৰ এনেকে ভাবিব গ'লে। নাম কেইটামান মই পাহৰি গৈছো সেইকেইটাৰ।
হুম উ আচ্ছা তোমাৰ লগত যদি তোমাৰ লগত যদি বহুত পইচা থাকে আৰু বহুত যদি যে ঠাই থাকে মানে জন্তু পু়হিবৰ কাৰণে তুমি কি কি জন্তু পুহিবা?
নাই নাই নাই মই এনেই মাছ জন্তু ইমান জন্তু প্ৰেমিক নহয় মই, মই এনে পুহিলে অকল কেইটামান মেকুৰীয়ে কুকুৰ পুহিলো।
ঠিকে কৈছা ঠিকে কৈছা।
এই কেইটামান লগক কৈদিম আহি যা মোৰ ঘৰত থাক পুহি লম তহঁতক।
অ অ অ, হুম হুম ইস্ ঠিক আছে দিয়া। ঠিকে কৈছা তুমি কৰিব পাৰি এনেকুৱা ঠিক আছে দিয়া।